হেল্ল'।
হেল্ল'।
অ', শুনা পাইছে নাই?
অ', এয়া ভাত খাই উঠিছো।
ভাত কিহে খালি?
ভাত বজাৰলে গৈছিলোঁ, বজাৰ কৰি মেলি ঢেৰ কিবা কিবি আনিছো আনি পেলাই এতিয়া এয়া ভাত বনাই খাইছোহি।
তাৰপিছত সেই বদা, কি আনিছিলি?
স আনিছিলো।
অ'।
এয়া বনালো।
কি মাংস আনিছিলি?
হেল্ল'।
অ', বজাৰ তহঁতৰ ওচৰতে নেকি?
ওচৰত নহয় দূৰ। লৰাটো সতে গৈছিলো
অ'
দূৰ অকণমান আছে দুই কিলো তিনি কিলোমিটাৰ মান
ঠিকে আছে এইখন মানে কেতিয়া কেতিয়া বজাৰখন বহে
বজাৰখন ডাঙৰে বৰ সৰু নহয়
কেতিয়া কেতিয়া বহে
বৃহস্পতিবাৰে বৃহস্পতিবাৰে বহে
বৃহস্পতিবাৰে বৃহস্পতিবাৰে চব পাই নে কি তাত
চব পায় চব পায়
অ' এনে সেই নহয় কথা এটা সুধিবলে মই ফোনটো কৰিল তহঁতৰ যে পাচলি খেতি বোৰ যে আছে
অ'
সেই কথাটো সুধিবলে ফোন কৰিছিলো মানে এইবাৰ তহঁতে খেতি কৰিছে নে কি কৰিছ? কেনেকে কি কৰিছ আৰু
এবা খেতি কৰিছো, জিকা খেতি আছে তাৰপাত কোমোৰা খেতি আছে ভেন্দি আছে বডি অনলেডি এদায় হৈছে বডিমাহ
অ'
নাপা আকৌ কেৰেলা আছে দিতা কেৰেলা
অ'
হা লাগিবলে আৰম্ভ কৰিছে।
তাকে ময়তো জিকা খেতি অলপ লগাই থৈছো কিন্তু জিকা খেতিবোৰ দেখোন ভাল হোৱা নাই মানে এইটো মুৰলিয়া পোকে মানে বিন্ধি, পেলাই গোতেই জিকাবোৰ বেয়া গ
অ' এইবাৰ বতৰটো বেয়া যে বেছিকে বৰষুণ দিয়ে আছে দিয়ে আছে খেতিবোৰ সেইকাৰণে ইমান ভাল এটা নহয়।
সেইটো কথা মাজে মাজে মই গোবৰ আনি পেলাই গোবৰ গুৰিত দিও কিন্তু সেই দ হৈ থকা জেগাবোৰত বহ কুণৰ পানী জমা এইবিলাক গোটেই তলটো গেলি গেলি গৈছে পুলি উঠাব পৰা নাই
ছাগলী গোবৰও দিব লাগে
ছাগলী গোবৰ ন মই বইলাৰ গোবৰ দিছিলো যোৱা বাৰ ব্ৰইলাৰ গোবৰ ব দিছিলো ভাল হৈছিলে বাৰু হেবোৰ গছবোৰ কি এইবাৰ মানে সেই হেৰি কৰা পোৱা নাই গছ মানে তোৰ ব্ৰইলাৰ গোবৰ দিয়া নাই অ'
মো ভাগ
অ' অ'
কলা কলা কিবা পোহ ক পা
এই মূুৰলিয়াই মানে বেছি বেছিকে হেৰি কৰে গোটেই পিচতটোত যেতিয়া মহৰিলা বিন্ধি দিয়া পিছত মানে গোটেই লেৰেলি যি আৰু
উানো গান্ধী পোক আগতে এনেকে ভেন্দিবোৰ চুহি চুহি পেলাইছে পাতবোৰ তেনে নায়েই কিবাই খাই পেলাইছে আকৌ ভেন্দিবোৰও খাইছে তেনেকুৱা হৈছে মেডিচিন মাই হলেও আকৌ বতৰ সেয়া মেডিচিন চেন মাৰিলে তৎক্ষণাতে বহু কুনে উ উপাই নিয়ে
সেইটোৱে মই বন মৰা মেডিচিন অলপ মাৰিলো মাৰি পেলাই তোৰ এদিন মাৰিছো তাৰ পাছদিনাখননৰ পৰা গোটেই বৰষুণ গোটেই মেডিচিন খিনি ধুই পেলালে আৰু চেষ
সেইটোয়ো কথা মেডিচিন মাৰিও কোনো ফল নধৰা হৈছে
উপায় নাই মানে আজিকালি মাটিবোৰে কিবা সাৰ নাইকিয়া নিচিনা হৈ গ'ল মাটতিম
সাৰো নাই এবাৰ বত ত বেছিকে দিছেও বৰষুণ।
উম
বৰষুণ এইবাৰ বেছি কি
নহয় দে সেইটো কথা
সেই কাৰণে বস্তুবিলাকৰ মানে হেৰি কৰিবই নোৱাৰা হৈছে, বতৰ জহত
বতৰ জহৰ মানে মানুহে এবাৰ খেতি কৰিবই নোৱাৰা হৈছে চাবিছোন এইবাৰ বজাৰত মানে গোটেই বস্তু এবাৰ বহুত দাম বাঢ়িব। তহ আমাৰ ওচৰ বজাৰ খনলে গৈছিলোঁ। আমাৰ ওচৰ বজাৰ এইফালে গৈছিলো, আলু যিবোৰ গোট টি গুটি, গুটেই আলু লেতেৰা আলু পুকে খোৱা আলু, ইফালে দামো যিমান।
অ এইবাৰ ঘৰতো মানুহ বিলাকৰ আলুবোৰ গেলিছে নহয় কিবা এনেকে কুমটীয়া চহোৱা লেখীয়া পোক এটা ওলাইছে আৰু সেই পোকটোৱে গোটেই শেষ কৰি দিছে। আমাৰ ঘৰতো নাইও এটাও আলু নাই গোটেই পেলা আজৰি আলু
এ, কাম এটা কৰিব লাগে। এ, ভাত যদি জুইত মানে, ভাত বনোৱা হয়।
উম।
ওপৰত মানে, এনেকে চাং পাতি পেলাই, এই ধোঁৱাটো পাই থকাকে দিব লাগে। তেতিয়া হয়তো, অলপ ভাল হৈ থাকি পাৰে আৰু।
নাই, এই, কুকুৰা আও নামানে। মাজে-মাজে মানে, এনেকে খুলি-খুলি খাই যায়, মাজে-মাজে মাজে-মাজে, খুলি-খুলি খাই যায়। বস্তুটো মানে, অ'! এইটো বস্তু ধোঁৱা দিলেও নমৰে, একদম মাজে- মাজে চুলিডাললেখীয়া। বগা পোকটো।
বগা-বগা দীঘলীয়া পোকটো, হয় নাই?
অ'! তেনেকুৱা।
তোৰ গেলাই পেলাই মানে, আৰু আলু, আকৌ কি, আলু যদি, পাঁচ কেজি আলু থৈ দিছোঁ, তাৰে এটা যদি গেলি পেলাই, পানীটো ওলাবলে হয়, গোটেই আলুখিনি বেয়া কৰি পেলাই। এতিয়া, সমস্যা সেইটোহে।
অ'! সেইটোৱে, চাই থাকিব লাগিব। বাচি থাকিব লাগিব আলোবো।
এ মাজে মাজে ৰ'দত দি থাকিব লাগে তেতিয়াহে ভাল হ'ব।
এ হব চাগে সেইবোৰ নাজানো বাৰু আমি দেখো আগতে কঠীয়া আলো থোৱা বৰ চাঙৰ ওপৰত থলুৱা আৰু ঘূৰাই নাচাও আকৌ কঠীয়া দিবলেহে নমাও একেবাৰে বোলে হ আলো মাৰি পেলাই আজৰি হৈছে আৰু ওলাইছে মাটিডৰা তেতিয়াহে নমাও আলু গুটি।
উম। এইবাৰ এতিয়া এই। খেতি মানে মানুহৰ ৰাইজৰ এতিয়া আলুও হওক বা যি হৈছে, এই বতৰ বৰষুণ কিবা কিবি জহতে মানে মানুহৰ এই গোটেই পাচলি খেতি একদম বৰবাদ হৈ গৈছে।
অ আলু গুটি পৰা মানুহৰ বহুতৰ কিনিব লাগিব, চব গেলি ভৰপকাৰ পেলাই দিবলগীয়া হৈছে।
সেইটোৱে।
উম।
আলু, আলু এতিয়া আগতে আলু খেতি পেলাই মানে কৰি শিকিব পাৰি।
পাৰি এতিয়া কঠীয়াৰ দামো বেছ ছি হ'ব নহয় কঠীয়া দিনত।
অ', অ'।
প্ৰায় মানুহৰ আলু নায়েই।
সেইটোৱে এতিয়া মানুহবোৰকে আলুবোৰ কিনিব লাগিব যিমান পাই মানে।
কিনিব লাগিব, দাম ভৰি ভৰি অহ, চলি থাকে এতিয়া ঘৰৰ আলু এ বহুত দি দিব পাৰে আৰু গোটেইখিনি হৈ যায়।
সেইটোৱেই।
এতিয়া এইবাৰ বহুতৰ বেলিছে।
গোটেই আলু বেয়া আমাৰ সেই বচাঙত থৈ দিয়ে, বগা, বগা কিনো পোক লাগিলে, লাগি পেলাই গোটেই আলু চেচ।
উম।
বা বাকী তহঁতৰ বেলেগ কিবা কিবি খেতি কৰিছ' নে নাই?
বাকী খেতি কৰিছোঁ, এইবোৰ আদা কৰিছোঁ, হালধি কৰিছোঁ, তেনেকুৱাবিলাক খেতি কৰিছোঁ।
অ'।
আকৌ বাগানো আছে নহয়। এইফালে কে এহ চ চাহ বাগান।
অহ' অহ'
অকল সেয়াত ধৰিলেও নহয়, নহয় সেই-
চাহ চাহ বাগানত তহঁতি এতিয়া আমাৰ চাহ বাগান সেই ব্যৱসায় ভিত্তিত চাহ বাগানৰ- কৰি আছ নেকি?
ব্যবসায়। চাহপাতটো যেতিয়া আমি বেছো। চিঙি পেলাই। উম। এইটো এটা ব্যৱসায় আমি সপ্তাহত পঞ্চাশ কেজি, ষাঠি কেজি বেচিব পাম।
অ'
দেৰ বিঘা, দুবিঘা মান আছে।
উম, গ'ম পাইছো, গ'ম পাইছো।
অ' তেনেকে সেইটোতো বিক্ৰী কৰি দিয়াই হয়।
এনে চাহপাত খিনি মানে পাত খিনি কেঁচা পাতবোৰ বিক্ৰী কৰা হয় নে শুকান কৰি পেলাই পেকেজিং কৰি পেলাই হেৰি কৰা হয় বিক্ৰী কৰা হয়?
হ কেঁচা পাতখিনি বিক্ৰী কৰা হয় আমি সেইবোৰ নকৰো। ফেক্টৰীলে লৈ যায় নহয়, নহয়। কেঁচাকে বিক্ৰী কৰোঁ।
ঠিকে আছে মানে চাহ খেতি কৰিবলে মানে তহতৰ এনেই প্ৰফিট লাভ কেনেকুৱা ঠিকে চলি আছে নে মানে ঘৰৰ।
থিকে আছে তেতিয়ালে ঘৰখন চলিবলে আতি যায় অঁ
অঁ অঁ তেতিয়াহ'লে ঠিকে আছে বাৰু।
অ অছো আছে বাওঁ
কি বস্তু খৰচ খৰচ আ অ তাকে মই এনেই। সেই মেডিচিনৰ কথাটো সুধিছো যে হেৰি মানে কেনেকুৱা কি ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা হয় মানে ঘৰতে এতিয়া আমিয়ে ধৰক কেঁচু সাৰ কিবা কিবি তেনেকে আমি বহুতে ব্যৱহাৰ কৰো।
ব্যবহাৰ কৰা আমাৰ সেইবোৰ ব্যৱহাৰ কৰা নাই আমাৰটো কিনি আনিয়ে ব্যবহাৰ কৰা হৈছে। ইউৰিয়া এইবোৰ কিবা কিবি ধেই ৰাসায়নিক সাৰ দিয়া হৈছে।
হয়
বনমোৱা ঔষধৰ পৰা ধৰি লৈ ঢেৰ কিবা কিবি মাৰিছে আও
বুজি পাইছো। মানে আৰু এনে পাতটো মানে কি হিচাপত চিনি চিঙি থাকো মানে মাহে মাহে চিন নে।
সপ্তাহত চিঙ আমি সপ্তাহতহে চিঙো সপ্তাহত চিঙো। এতিয়া আকৌ আমাৰ ছিঙিব হৈয়ে আছে ছিঙিবও লাগে।
উম
মানুহ বেমাৰত পৰিছে সেইকাৰণে দুদিন দেৰিকে ছিঙিম আও
অ অ অ দিয়া আমাৰ ফালৰ মানে মাটিবোৰতো এতিয়া দ মাটি হয় যে গতিকে চাহ খেতিৰ বাবে ইমান ভাল নহয়‌ কিন্তু চাহ খেতিবোৰ পাহাৰ অঞ্চলত দেখো বহুত মানুহে বহুত বহুত মাটি কাটি সিহঁতে চাহ খেতি লগাই থৈ দিয়ে।
উম ভাল হয় মানে চাহ খেতিটো বহুত মুঠতে মাটিটো খাল
চাহ খেতিতো লাগে অলপ মানে চাহ খেতিৰ কাৰণে হেৰি লাগে নহ অলপ শুকান মাটি লাগে। এ
অ তেনেকুৱা মাটি লাগে আৰু বৰ মালিয়া মাটিবোৰ ভাল নহয় নহয় অকণমান পলসুৱা মাটিও লাগে আৰু
উম শুকান মাটিএ হলে এ পানী নহ'লে
আহ। তাকেহে তেতিয়া হ'ব দে নহলে
হ'ব তে তেতিয়াহ'লে
উম হ'ব দে। তাকে